হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল' অ শুনি পাইছানে
অ শুনা পাইছানে অ পাইছো পাইছো তুমি শুনা পাইছা হেল্ল'
হেল্ল হেল
হেল্ল'
হেল্ল'
অ শুনা পাইছানে
অ পাইছো বা ইমান সময় মাত কিয় দিয়া‌ নাছিলা
আহ মই মাত দিছো তুমিহে মাত দিয়া নাই
এ মই ইয়াতে হেলো হেলো কৰি আছো অ পাইছো
অ য'তে ৰখি আছা ততে ৰখি থাকিবা দেই হেল্ল' অ যতে ৰখি আছা ততে ৰখি থাকিবা অ কি কৰি আছা কি কৰি আছা
এ আছো এনেই
অ ভাত পানী খোৱা হ'ল
নাই হোৱা ৰবা সেই যে আজি মঙ্গলবাৰো তাতে তাতে মই এমিচিও মাহ এচি ভাইটিয়ে বনালে বাৰু
অ অ
এ অলপমান অসুবিধা হৈছে।
অঁ অঁ। তুমি যতে ৰখি আছা ততে ৰখি থাকিবা দেই, ক'তো নাযাবা।
উম হয় হয় নেযাওঁ।
অহ মই এইয়া শাক কেইডাল মান বুটলিলো। বুটলি কৰি লৈ পেলাই তাকে বোলো কাটি মেলি বনাও।
উম।
কাটি কৰি লৈ পেলাই এতিয়া তাকে ছিগি আছিলো।
অঁহ।
বনাম মানুহৰ দেহাৰ কাৰণেতো শাকটো বহুত উপকাৰী হয় ন।
শাকটোতো মানুহে খাবই লাগে।
সেইটো হয় বাৰু।
উম। আমাৰ উম কাৰণে কিমান ভাল হয় কচু হওক, তোমাৰ নৰসিংহ ভিবেলি লতা এইবিলাক কিমান উপকাৰী ন?
অ এইবোৰ খাব লাগে কিন্তু আমাৰ মানুহে যে এইবোৰ নেখায়।
নাখায় অ অ।
লাজ পায় মেইন কথা হ লাজ পায় মানে বেলেগ বেলেগ খাদ্য খাব লাগে কিয় মানে ঘৰুৱা সামগ্ৰী কিয় খাব লাগে। এইবোৰ মানে গৰু ছাগলীহে খায় আমি কি গৰু ছাগলী নেকি, তে মানে তেনেকুৱা ভাবে যে। সেইকাৰণে মানে নেখায় আজিকালি মানুহে।
খায়, আজিকালি তোমাৰ বিচাৰি পেলাই খাবলেও লাজ ক কথা সেইটো মানে আজিকালি মানে দা ডাইৰেক্ট দোকানৰ পৰা চবজি আনিব। বজাৰৰ চব্জি কেইটাকে মানুহৰ অসুবিধা হয় ন। সেইটো কাৰণে ম চব্জি খিনিকে
সেইটো মানুহে ভাবে কিন্তু সেইটো বেছি উপকাৰী বুলি আমাৰ কাৰণে কিন্তু নহয় সেইবোৰ। সেইবোৰ একদম উপকাৰীহে হয় আমাৰ কাৰণে বহুত বেয়া সেইবোৰ, কাৰণ সেইবোৰতো মেডিচিন দি দিয়ে হেৰি কৰে ন ডাঙৰ কৰে বেচিব লাগে টকা পাব লাগে আমি আমিতো মেডিচিনে দিও সেইকাৰণে অলপমান হেৰি হয়।
কচুতো কিমান উপকাৰী হয় ন, কচুত কিমান আইৰন আছে। সেইটো কাৰণে মানে কচুটো তোমাৰ তেজৰ কাৰণেও ভাল হয়। কচুতো মানুহে দিনত খাবই লাগে কচুৰ টেঙা জোলতো বহুত উপকাৰী হয় গৰমত।
সেইটো হয় বাৰু কিন্তু আজিকালি মানুহে কত খাব ক নেখায় কচ এ নেখাও এই গুচাব কৰিব ল বেয়া। পাই যে হাতত আঠা লাগে সেই বুলিয়ে বহুতে নেখায় আৰু ক'ব এই কোনে কি কৰিবা ধৰিছে সেইবোৰ নেখাওঁ কিন্তু তেনেকুৱা নহয় খাব লাগে সেইবোৰ প বতৰৰ বস্তু বতৰত খাব লাগে সদায়।
খাব লাগে। এতিয়া শাক পাচলি তোমাৰ ঘৰত ক যিকিটা শাক পাচলি কৰে কিমান সোৱাদ হয় ন। আৰু বজাৰৰ পৰা খোৱা খিনি সোৱাত হয় জানো, সেইখিনিতো সাৰ দিয়ে বনাই ন।
আহ সেয়া।
আৰু ঘৰত লাগিলে তোমাৰ সৰু। অ ঘৰৰ বস্তুতো তোমাৰ সৰুৱে হওক লাগিলে ত থাপি তোমাৰ মানে কি উপকাৰী আছে। আও বজাৰৰ বস্তু কি আমি হলেওতো এতিয়া বজাৰৰ পৰাই খাই আছো ন। আও গ। মানুহে যদি ঘৰতে যদি দুজোপা ভাত কেৰেলা দুজোপা জিকা তেনেকে দুযো। পা বেঙেনা লগাই পেলাই অকমান। কষ্ট কৰি পেলাই কৰে ন কিমান নিজৰ কাৰণে ভাল। নিজৰ শৰীৰটো কাৰণেও ভাল সেইবিলাকতো কৰিব নিবি।
কালি মানুহে নকয় জাষ্ট কিনিব লাগে দোকানৰ পৰা আনি খাব লাগে বাছ সেইটোহে জানে। ইমান সময় নাই খালি মোবাইলতটো লাগে আৰু হে।
অ -অ -সেইটোয়ে মানে এতিয়া আজিকালি তোমাক কোনটো চবজিতিত কি কি সাৰ দিব লাগে মু। বাইলত দেখাই থাকে ন সেইবিলাক চাই মেলিও মানুহক কাম কৰিব পাৰে।
সেইটো অইনটোত নালাগে যি মানে। চব বস্তু যে গোবৰ সাৰটো গোবৰ সাৰটো দিলে বহুত ভাল হয় আমা।
বহুত উপকা।
অ গোবৰ সাৰ দিলেও হয় বেলেগ খাৰ দিবই নালাগে বুলি কৈছো পানী যদি ভাল হয়। মাটিতো যদি ভাল হয় মানে গোবৰ সা। খিনিয়ে মেইন আমাৰ বেছিভাগ মই জলেকীয়া এটা জলেকীয়া পুলি এটা লগাইছিলো নহয়।
অ।
তাত গোবৰ সাৰ বাহিৰে অইন একো নেদেখালেই। চাইডে -চাইডে- দিছিলো আৰু মই মানে একদম লগতো দিয়া নাই যাতে পোক নোসোমাই বস্তুতো।
অ।
তেনেকে দিওঁতে কিন্তু জলকীয়া লাগিছে বহজ। যষ্ট লাগিছে আৰু খাবলেও ভাল সেটো। সেইটো খাবলৈও ভাল লাগিছে কিন্তু।
এইবিলাক য়অ গোবৰ সাৰতকৈ উপকাৰী সাৰ একো নায়ে ন।
একোৱে নাই।
একোৱে নাই তোমাৰ হে।
আৰু পাৰিলে এইটোও কৰিব লাগে মানে যেতিয়া গছৰ বা পাত বিলাক যে সৰে। এতিয়া গাঁত খান্দি থৈ। গোবৰ তাত দি আৰু জাবৰ বোৰ যিমান পাই তাত গৰা থলে অলপমান সাৰ এটা পছ। টোত হয় নহয় সেই সাৰটোও দিব পাৰি অ।
আৰু মানুহে। উৎপত্তি কৰিব পাৰেতো কিন্তু সেইবিলাক কৰিব ন । মানুহৰ আজিকালি টাইমনো ক'ত টাইম নাথাকে সেইবিলাক কৰিবলে।
সেইবোৰ মানে টাইম উলিয়াব লাগে ন মানুহ টাইমতটো এনেকে নো। পোৱাকেতো নে।
থাকে নাথাকে আগৰ দিনৰ মানুহে তোমাৰ সেইবিলাক কৰে গতিকে বেমাৰো। কম ন আজিৰ দিনৰ মানুহে এলাহ যে সেইটো কাৰণে বেমাৰ আজাৰো বেছি। এলাহ কৰিলে প কাম বাঢ়িব জানো নাবাঢ়ে নহয় থাক।
এ নেবাহে আজিকালি কাপ। পোৰ কেইটাৰ শুনাচোন আগতে যে কাপোৰ কেইটা আমি হাতে ধু। ধুইছিলো এতিয়া হাতে ধুব নালাগে মেচিনত দিলেই হ'ল।
ধুব, উমঁ।
উমঁ' মেছিনে ধুই দিয়ে। অঁ' ভাত কেইটা চাবাচোন লাইনত বহাই দিলে সেচেই হৈয়ে গ
চেছেই অঁ' হৈয়ে যায়।
একদম -একদম -মিনিটে মিনিটে চ'ব হৈ যায় আজিকাল আৰু কেইদিনমান পিছত চাগে ৰবদহে ওলাব।
ওলাব-ওলাব, আজিকালি ওলাই আছে ন'।
বেলেগ বাহিৰ বাহিৰৰ দেশতো ৰবত ওলাইছে আৰু এতিয়া ৰবত যুগ হ'লে আৰু মানুহ আৰু কি চাবা আৰু পিছত যে দেখিবাগে মানুহ একদম হেৰি হে- বিচনাত মানে বেডতহে থাকিব গৈ।
উম উম, সেইটোৱে।
অঁ' মোকযেন ক'ত গৈছে বোলে সুধিলে অঁ' তেওঁ আজি বেমাৰ হৈছে হস্পি টেলত কিহৰ কাৰণে বোলে এনেকুৱা কাৰণে। কাৰণ আজিকালি মানুহে পৰিশ্ৰম কৰিলেহে, পৰিশ্ৰম কৰিলেহে আমি তে তেজতো অঁ' তেজতো চলাচল হৈ থাকিব আমাৰ গা বোৰ ভাল থাকিব, হাৱা বতাহ টো লাগিব লাগে গা।
অঁ, মানুহে দিয়া ঘৰ ঘৰতে যদি দুচাপ কোৰ মাৰি পেলাই দুটা বস্তুও লগাই ন' মানুহক এ শৰীৰৰ কাৰণে খুব ভাল হয়, সেইবিলাক মানুহে কৰিব নিবিচাৰে বা ঘৰত শাক-পাচলি লগাবলেও এলাহ, শাক-পাচলি নলগাই, এতিয়া ঘৰত তে তোমাক কোমোৰা এজোপা লগাই যত্ন কৰে যদি, অঁ।
মেইন কথা হ'ল লাষ্ট পাই মানে।
উমঁ উমঁ' মানে কি আজিকালি কষ্ট দিব নিবিচাৰে নহয় মানুহ মানুহে সেতু কাৰণে কষ্টটো খুব কম ক কৰে মানুহে, কষ্ট কৰিব নিবিচাৰে। সেইটো কাৰণে।
কষ্ট কৰিলে মানুহে ভাবে কষ্ট কৰিলে মোক কষ্ট কৰিছে অকমান দেহা টো বুঢ়া নিচিনা দেখিব, মুৰ্গী নিচিনা দেখিব ব নেকি মানে মোৰ কথাটো বেয়া হ'ব, এই সেইটো নহয় কিন্তু তেনেকুৱা নহয়, আমি যদি নিজে স্বাস্থ্য ভালে থাকো বা আমি দৌৰো ৰাতিপুৱা খোজকাঢ়ো, আমাৰ এনেই চাইছো আমাক কিয় বুঢ়া নিচিনা দেখিব সেনেকুৱা নহয়, পৰিশ্ৰম কৰিলেহে যে বুঢ়া নিচিনা দে খিব বা-
বয়সটো আহ' টো ওলাব তেনেকুৱা নহয়।
নহয় নহয়, সেইটো নহয়, সেইটো কাৰণে মানুহে কষ্ট কৰিব লাগে। আৰু পৰিশ্ৰম কৰিলে নিজৰ দেহাতো মানুহৰ আৰোগ্য থাকে ন'। পৰিশ্ৰম নকৰিলে কেনেকে হ'ব, কৰিব লাগে সেইটো কাৰণে। আমাৰ এতিয়া তোমাৰ আমাৰ মানুহ বিলাকে এলাহত বস্তু নিবিচাৰে এতিয়া কলডিল হওক, কল পচলা হওক, তোমাৰ ক হওক, এইবিলাক মানুহৰ কিমান উপকাৰী ন' এতিয়া তোমাৰ নৰসিংহ, ভেবেলি লতা এইবিলাক মানুহৰ দেহাৰ কাৰণে কিমান ঔষধি গুণ, ঔষধি গুণ
এইবোৰতো একদম কেঁচাই, কেঁচা এটা ৰস বনাইওতো খাই সেইটো।
পাই খাব পাৰে অঁ, সেইবিলাক মানে মানুহ
তে থাকে যে সেইটো কিন্তু আমাৰ কিছুমান মানে মানুহে খাব নোৱাৰে। আৰু সঁচা কথা ক'ব গলে আমাৰ দেহত তিতাও প্ৰয়োজন তিতাও প্ৰয়োজন শুকতি তিতাতো যে শুকতি তিতা টো যে তি তিয়াই থৈ দিয়ে তিয়াই থোৱাৰ পিছত যে ৰাতিপুৱা একগিলাচ নালাগে মোক কৈছো নহয় কে একাপ মান একাপো খাব নালাগে মানুহে কিন্তু অকমান খালেও হৈ যায় আমাৰ দেহৰ কাৰণে বহুত বেছি ভাল হয় কিন্তু সব অ একদম মানে সৰু হ'লেও মানে এচামুচ মান হ'লে ডাবিজ ডা ডাইবিটিজৰ কাৰণেতো বিশষকে ভাল এইবোৰ
ভাল ভাল বহুত ভাল নিম তিতাতো তোমাৰ দুটা তিনটা পাত যে ৰাতিপুৱা খাই
কেক গোলা খাব পাৰিলে যে আৰু ভাল হয়
অ সেইটোতো বহুত ভাল হয় নিম তিতাটো আও তোমাৰ তিতা কেৰেলাতো মানুহে প্ৰায় খাব লাগে নিম তিত তিতাটো কেঁচাই বোলে খাব লাগে ডায়বেটিছৰ কাৰণে গম পোৱা
অ শুনো মই এইটো হেৰিও কৰিছো নহয় এ খাইছিলো তিত তা কিন্তু বহুত তিতা হয় এইটো
বহুত তিতা অ নিমপাত বহুত তিতা ত
উম খাব লাগে সেইটো কিন্তু এই হেৰি নিম তিতাত টো যে এটা কাম কৰিও খাব পাৰি মানে ৰ'দত শুকুৱাই দিয়ে নহয় শুকোৱাই যে যিটো এটা গুৰি হয় পানী খিনি মানে অকমান তিয়াই পেলাই ৰাতিপুৱা যদি চেকি যদি সেই পানীটো খাব পাৰি মানে সেইটোও বহুত উপকাৰী হয় আমাৰ কাৰণে
ভাল হয় অ এতিয়া সেইটো কাৰণে আমাৰ মানুহে মানে বিচাৰি খালে নিজৰ গা মানে জাগাতে চব বস্তু
সেয়াই আমাৰ গাঁৱতে কিমান ঔষুধি যে আছে কিন্তু আমাৰ গাঁৱলীয়া ভূত বুলি কয় মানুহে মানে গাঁৱলীয়া ভূত বুলি কৈ পেলাই যে হাঁহে যে সেইটো কাৰণেহে আমাৰ মানে মানুহ বিলাকে এইবিলাক বিশ্বাসবোৰ উৰি গৈছে কিন্তু আমাৰ কিন্তু ইনজেকশ্যন দিলে ভাল নহয় বা মানে টেবলেট খালে ভাল নহয় তাত বহুতো মানে হেৰি আহে টো
আহে আহে এতিয়া ঔষধি গুণ অ আহে মানে মানুহে স্বাস্থ্যৰ কাৰণে মানে ঔষধি পাতবোৰ খাবই লাগে ন ঔষধি পাতবোৰ খালেহে এতিয়া কলডিল কল পচলা এইবিলাক কিমান ঔষধি হয় তে ৰাখো ন হ'ব
হে আছো অ মই বোলো কলপচলা আমাৰ ঘৰতি ইমান আছে ছে মই মাক কৈছো বোলো অ ঠিক আছে
অ ৰাখো দিয়া
অহ দিয়া হ'ব দিয়া নহ'লে
এ হ'ব দিয়া
হা